হেল্ল', অঁহ', -ক? অঁ', -কোন হয়?
মই এই কিবা এ' খগেন দা।
অ', -খগেন।
অঁ',।
এই কথা এটা আছিলে বুজিছা না।
অঁ', -কোৱাচোন? কি বা, কি বা কথা আছিল?
এই মই তাৰমানে খেতিৰ মানুহ খেতি তাৰমানে মই খেতি কৰি আছো না এতিয়া এই যে মোক আলি কটা কাম লাগে এটা।
অ', হয় নেকি!
অ', -অ',।
মোকো পাৰিবা বাৰু মই এতিয়া মানে অকণমান ফ্ৰী আছো ন!
ফ্ৰী আছা যে এই তাৰমানে কিয় কৈ দিবাচোন, সূৰ্যক কৈ দিবাচোন!
অ',। অ', -অ', হয়তো মানে অ', সিটো মানে মোতকে মানে সিটো মানে ভালে কাম কৰে।
অ', ভালে কাম কৰে না ই! অঁহ', মই তাৰমানে, এ ভালে হ'ব কেইদিনমান ভালে কাম হব বুজিছা!
অ', -অ', -হয় নেকি! ভালে কেইদিন কাম হ'ব ন!
অ', কাম হ'ব তাৰ মানে মোক আৰু ত মই তোক মই তোমাক আৰু ফোন কৰিম দে ৰোৱনীও লাগিব মোক বুজিছা ৰোৱনী!
অ', -অ', ৰোৱনী লাগিব ন! অ', মানে কিবা আলি কেইটা কামলা লাগিব না?
অঁহ', আলিকটা কামলা লাগিব আৰু ৰোৱনী বাৰজন লাগিব।
অ', ৰোৱনী বাৰজন।
বাৰজন তাৰমানে বাৰজন ল'ব লগা হৈ গৈছে তাৰ মানে এতিয়া ট্ৰেক্টৰৰ হাল না বাপৰে মানুহবোৰে একদম, আজি হাল মাৰিব কালি ৰুই দিব।
উম, উম, মানে মানে মাটিৰ কাৰণে মানে বাট নোহোৱা হৈ গৈছে নেকি?
এ বাটেই নোহোৱা হৈ গৈছে একদম বিৰাট কম্পিটিশ্যন চলি আছে।
অঁহ', এই বৰ্তমানৰ মানে মুছলিম মানুহ হৈ গৈছে যে মানে পথাৰত বেছিকে।
সেইটোৱেতো সিহঁতেটো, সিহঁতে-সিহঁতেইটো নষ্ট কৰি দিয়ে না! সিহঁতেই নষ্ট কৰিলে গোটেই।
উম, উম,।
নহলে-নহলে আগতে যিটো গৰু হাল আছিল সেইবোৰ কিমান ভাল আছিল।
অঁহ', -এ পাবা -পাবা তুমি তাত। মই ক ক'ম দে তাক, সেই তাই মানে হাজং ছোৱালী ন মানে পুৰা একদম খাৰ পানী খাই একদম বহুত তাগ্ৰা নহ!
অ', -অ', মোক এনেকাই মানুহ লাগে এনেকাই মানুহ লাগে মোক বুজিছা।
অঁহ', -অঁহ', পাবাই- পাবাই সি মানে বৰ্তমান চাগে কাম আছে বা নাই চাগে তাৰ। কিন্তু ক'লে কিন্তু সি যাবগে। অ', - অ', কম দিয়া বাৰু। অ',।
আৰু যদি ন যদি নোৱাৰে তথাপি এটা বেলেগ, জেগাত চাই দিবা বুজিছা?
অঁহ', আছে আছে তেনেকুৱা। অ', এই কিবা আছে নহয় আৰু শোশাংক আছে। অ', - অ', সিয়ো মানে ভালে সি।
অ', শুশাংকক মই দেখিছিলোঁ, শুশাংকক দেখিছিলোঁ মই এই যুগল হতত তাতে কাম কৰিছিল না সি।
অ', - অ',।
যুগল মাষ্টৰ।
উম, উম।
ভালে কাম কৰিছে নেকি না?
অঁহ', ভালে কাম কৰিছিল, মানুহ টো মানে ভালে কাম, হুম!
টেক্টৰ চলাই কিয়া নি!
অ', এই ট্ৰেক্টৰো চলাই আৰু সি কিবা। আছে নহয় সিহঁতৰ মানে কিবা ঘৰ মালিকৰে আছে বাৰু।
অ'।
মানে সি মানে চ'ব কৰে মানে সিহঁতৰ মানে দোকানো আছে ন' দোকানতো, দোকানতটোত থাকে। কেতিয়াবা, কেতিয়াবা।
অ', বহুত ব্যস্ততা মানুহ দে ই বহুত ব্যস্ততাত থাকে মানুহটো।
উম, আৰু কিবা বোলে গাহৰি আছে বোলে সিহঁতৰ।
হয় নেকি?
উম, গাহৰিও পালে মানে সিহঁতে।
মই এই চুশাংকক তাৰমানে দেখিছোঁ না মই এই যে যুগল মাছৰ তাতে তাৰ মানে মান্থলি, মান্থলি চিষ্টেমত আছিল জানি এটা না কিবা।
উম, উম সেনেকুৱা আছিল চাগে।
মোকো লাগিব ৰ'চোন ইয়াক কৈ চাম ৰ একবাৰ যদি হয়তো আহিব। যদি আহে ৰাখিব লাগিব মোৰো বহুত কাম কাম আছে বুজিছা।
অ' এনেই বহুত বহুত মাটি ৰোৱা কিজানি তুমি চাগে?
আৰে মোৰ মাটিৰ অভাৱ নাই মই মানুহকে, মানুহকে ডিঙ মই। চল্লিশ বিঘা কৰিবা বুজিছা। মই নিজে দহ বিঘা কৰোঁ।
অ' তুমি মানে দহ বিঘাহে কৰা এনে সিহঁতে মানে কিবা কিমানকে দিয়া বিঘাত?
এইটো মাটি লৈ যিবোৰ ভাল মাটি সেইবোৰ পাঁচ মন কৰি দি আছে বৰ্তমান।
অ' আৰু এনে কিবা বিলাক অলপ যদি ধৰ কিবা থাকে?
অলপ যিবোৰ অলপ বেয়া সিবিলাক সেইবোৰ তিনি মান কৰি দি আছে।
অ' সেইবোৰ। উম আৰু ভাল মাটি বিলাক মানে পাঁচ, পাঁচ মান?
অ', পাঁচ মন কৰি দি আছে।
অ' এনে কেই বিঘামান ৰোৱা হ'ল?
মোৰ, মোৰ মোটামুটি হ'লে দে আৰু বেছি নাই আৰু
উম। অ', সেইটোয়ে মানে বাৰজন মানে কামলা লৈ পেলাই একদম গোটেই খতম কৰি দিবা নেকি?
একে দিনে চেজ কৰিম, একে দিনে চেজ কৰি দিম।
অ' তেনেহ'লে চাৰি -পাঁচ বিঘা মান আছে চাগে?
চাৰি অ' এনেকুৱাই আছে চাৰি -পাঁচ বিঘা নহয়, কি আছে ছয় বিঘা আছে এতিয়া!
অ' ছয় বিঘা আছে চাৰি বিঘাত ৰুলা মানে?
অ'।
অ', এ, পাই যাবা, টেনশ্যন নাই আমাৰ গাওঁত বহুত আছে ন!
বাৰজনে পাৰিব ন' এইটো?
বাৰজনে এদিনত চাৰি বিঘা মান পাৰিব চাগে।
চাৰি বিঘামান?
উম। তেনেকুৱা হ'লেতো তোমাৰ বাৰ এইফালে পোন্ধৰ ওঠৰ জন মান লাগিব চাগে। প ছয়বিঘা মানে এদিনত মানে শেষ কৰিব।
ওঠৰ জন মান লাগিব।
উম, মানে এক বিঘাতটো মানে কিবা হে হয় ন? তি, তিনি জনকেহে ৰুব পাৰি না এক বিঘাত নাই নাই হৈ যাব। অ
অ', অ', অ', ওঠৰ জন পাম না?
পাবা আমাৰ গাঁৱত পাবা মুঠতে বাৰজনমান পাবা বেলেগত যাব লাগিব।
অ।
উম পিছত কি তুমি তুমি আলিও কাটানি
মই চব কৰো মই। মই তাৰমানে বহি নাথাকো বুজিছা না অ হালো বাওঁ।
হাল বাবও যোৱা তেতিয়াহ'লে?
উম উম তাৰমানে মই এতিয়া ভাবিছো কি মই ইয়াৰ আৰু নদী মাৰ এইবোৰ বাদ দিম আৰু তাৰমানে মানুহ ৰাখি দিম এটা।
এ পাপা আছে সত্যবানো আছে শশাংক আছে নহয়। সিহঁতে মানে ভালে কাম কৰে।
অ অ ভালে মোক ভালে ভাল মানুহ লাগে। জবৰদস্ত মানুহ লাগে মোৰ ভাল মানুহ লাগে ভাল কামত ভাল মানুহ লাগে মোক।
পাবা পাবা।
অ খাওঁ তো ভাল নে আমাৰ।
অ সেইটোতো হ'ব লাগিব ন মানে পথাৰত মানে কষ্ট হয় ন বহুত।
সেইটো নাই আমি বুজো বুজো না ময়ো কষ্ট কৰো। কষ্ট কৰো নাই মই বুজি পাওঁ মই কথাবোৰ খানা সেইটো কাৰণে ভাল খাওঁ মইয়ো ভাল খাওঁ। মই যি খাওঁ আৰু সেইটোৱেই দিওঁ আৰু।
অ সেই সেইবোৰ সেইটোৱে মানে মানে যদি তুমি যদি এটা কিবা লোৱা মানে মানুহ ঘৰত।
উম উম।
সেইটো কাৰণে মানে ভালকে মানে চৰিত্ৰ পাতিবোৰ মানে ভালকে ৰাখিব লাগে মানে সিহঁতক।
অ অ অ, হয় হয়।
তেতিয়াহে মানে থাকে মানে সিহঁতে ঘৰত। নিজৰ বুলি ভাবে নহয় তেতিয়া অ হ'লেও
হেল্ল'
হেল্ল'
অ শুনি আছে নে?
অ।
কোৱা কোৱা।
অ সিহঁতে যাব কোনোবাই।
অ অ অ লাগিব মোক।
উম উম তুমি মানে যোনটো খোৱা সেইটো মানে যদি খোৱা মানে সিহঁতে মানে পিছত নিজৰ বুলি ভাবি মানে বেছিকে কাম কৰিব ন।
অ, অ, অ।
এই তেনেকৈ মানে খবৰ পাটি কোৱা কেনেকুৱা?
খবৰ পাতি মোৰ ভালেই দে মোৰ ভালে চলি আছে। অলপ কষ্ট হৈ আছে কিন্তু কোনো নাই কিছু নাই ভালে চলি আছে তথাপিও।
উম উম। মানে পথাৰতো মানে লাগি আছে।
লাগি আছোঁ। পথাৰতে বৰ্তমান যিটা ৰ'দো কি ৰ'দ বাপৰে ইমান ৰ'দ দেই না এতিয়া?
অ' তোমাৰ ট্ৰেক্টৰটো কি তুমিয়ে চলোৱা নেকি?
অ, ময়ে চলাওঁ, তাৰ পিছত চোৱা চোন ড্ৰাইভাৰ পোৱাই নাই৷ ড্ৰাইভাৰ পোৱাই নাই মই এতিয়ালৈকে।
ত'মাৰনে তুমিয়ে
অ', ময়ে চলাওঁ, ময়ে চলাই আছোঁ, অ', ময়ে চলাই আছোঁ৷
অ'।
কি কৰি উপায় নাই না আৰু ড্ৰাইভাৰ টাইভাৰ নাপালে আৰু কি কৰিবি?
অ'। অ', মানে মানে এতিয়া মানে লে মানে মানে
এশ, এতিয়া ভাবিছো যে ড্ৰাই আৰু ড্ৰাইভাৰ এটা ৰাখি দিম এটা, লগত দুটা মানুহ ৰাখি দিম এটা ড্ৰাইভাৰ এটা বাৰী ঘৰ বাৰী কাম কৰা বাৰী মাটিয়ো মেলা আছে না, তামোল চামোল ৰুব-ৰোৱা আছে। এই তামোলবিলাক শাক কৰি দিব লাগে, বহুত কাম আছে মোৰ৷
অ', অ', অ', আৰু খেতি বাতি চাগে
ঘৰতে। অ, খেতি বাতি কৰোঁ৷
অকল মানে এই মানে তেল
এ, মাছ খোৱা নেকি, মাছ লৈ যাবি বুজিছা, তাৰমানে মই কি কৰিছো বুজিছা না? ঘৰতে ঘৰতে তাৰমানে এটা পাকাৰ টেংকি বনাই লৈছোঁ৷ তাতে শিঙি মাছ, মাগুৰ মাছ, কাৱৈ মাছ বহুত এৰি দিছোঁ তাতে৷ খাবা যদি লৈ খাৱা যদি লৈ যাবা আহি কিনে৷ অ', অ', আমি মানে তলত অ', তলত পেক দিছোঁ না আমি, আমি লোকেল চিষ্টেমত আছোঁ বস্তুবোৰ, এনেকা হাৰ-সাৰ কোনো কিছু কি নাই যে ইউৰিয়া গ
অ', সেনেকুৱা কৰিলে ল বাৰু, উম। নহ'লে মানে, যদি ধৰ কিবা কিহৰ নিচিনা মানে লোকেলৰ নিচিনা নালাগে মানে খাই পেলাই মানে ভাল নালাগিব নহয় সোৱাদটো, সোৱাদটো মানে তেতিয়া মানে তুমি একো মানে তাতে নাপাবা আৰু, ভিটামিন৷
অ', অ', হয়, হয়, নাই তাৰমানে যি এ, বৰ্তমানতো মানুহে কিনি আছে না। বেচি আছো মই, মানুহে কৈ আছে খাই কেনে ভালে ভালে, লোকেলৰ নিচিনাই৷
ব্ৰইলাৰ ফাৰ্মটো আছে যে বৰ্তমান কেনেকুৱা চলি আছে সেইটো?
ব্ৰইলাৰ ফাৰ্মটো এইটো তাৰমানে এইটো ইমান ভাল নহয় দে৷
অ'।
তাৰমানে, ব্ৰইলাৰ তাৰমানে বৰ্তমান গৰম না, গৰমৰ চিজনত ইমান ভাল নহয়৷
অ', অ', সেইটোতো হয় আৰু আৰু মানে
অ', অ', মৰি যায় তাৰমানে তাৰমানে এখন আমাৰ যিটো ফাৰামৰ ঘৰটো আছে ঘৰটো সৰু হ'ল না কি ব্ৰইলাৰ এৰি দিয়াই বেছি হ'ল ক'বা নোৱাৰো দে এতিয়া বহুত মৰে কিন্তু ৰাতিপুৱা৷ ৰাতিপুৱা দেখা পাওঁ যে বহুত মৰে৷
কিবা কিবি ভিটামিন খুৱাবা আকৌ, যদি মানে বেছিকে মৰে ডক্তৰ আনিবা৷
না
চা-চাৱা।
হুম। নাই ময়ো-ময়ো-মই সুধিছোঁ যিবোৰ এক্সপিৰিয়েঞ্চ থকা মানুহ সিহঁতক সুধিছোঁ যে কিয় মৰে? সি-সিহঁতে কৈছে যে তোমাৰ দুটা কাৰণ হ'ব পাৰে এটা হৈছে এইটো ঘৰটো সৰু হব পাৰে, নহলে ঘৰৰ ভিতৰত যিখিনি ব্ৰইলাৰ আছে সিহঁতৰ থেপা-থেপিটো অলপ তাৰমানে ডিষ্টেন্ঞ্চটো বেছি হৈ যাব পাৰে, বেছি কৰি থাকিব পাৰে ভিতৰত সেইটো কাৰণে কৈছে আৰু ক'ম কি কৰি?
অ, সেইটোয়ে ভাল মানে মানে মানে আগৰ, আগতে মানে যোন বিলাকে মানে সেইটো মানে বিজনেছ কৰে, তাৰ পৰা মানে এক্সপিৰিয়েঞ্চটো মানে তাক সুধি চাব লাগে মানে। কেনেকে কৰিলে ভাল হয় মানে? কেনেকে কৰিলে
মই অ, মইও নোৰু নুশুধিলো না এইবোৰ কথা।
অ', সেইটোয়তো, উম, এতিয়াতো তুমি নিজে গম পাবা ন? কেনেকৈ? কেনেকৈ কৰিলে কি হ'ব? কিবা- কিবা।
সেয়েটো মই ময়ে নুশুধিলো, বুজিছা কথাটো? কথাটো এইটোহে, নুশুধিলো যে মই। নিজৰ ইচ্ছা মতে
অ', অ', সেইটো-সেইটোয়েটো সেইটোয়োটো। উম,
সুধিব লাগিছিলে, কিন্তু নুশুধিলো না আগতে এতিয়া আৰু কি কৰিবা? এতিয়া পুহি এতিয়া আৰু মৰি আছে আৰু, লছ হৈ আছে অলপ-চলপ।
উম, ধে এ, এতিয়া ধৰ, এতিয়া ধৰ লছ হ'ব, আকৌ চিজনত আকৌ হ'ব নহয় বেছিকে।
অ', বিজনেচত এইটোৱে। অ', বিজনেছত এইটোৱে লাভ লচতে চলে বিজনেছটো।
উম, আজি ধৰ লছ হ'ব, অহাকালি সেইটো মানে উঠি যাব ন প্ৰফিট।
অ'-অ'-অ' বিজনেচটো এতিয়া এনেকৈ চলে বুজিছা?
তোমালোকৰ মানে ঘৰত, তেতিয়া হলে মানে বহুত কাম আছে চোন। এইপিনে মানে ব্ৰইলাৰৰ ফাৰ্ম, ফাৰ্মতো কাম হয়, এইপিনে মানে কিবা খেতি বাতি
অ', ব্ৰলাৰ ফাৰ্মটোটে মানে মানুহ আছে ব্ৰইলাৰ ফাৰ্মত মানুহ।
অ, ব্ৰইলাৰৰ ফাৰ্মত মানুহ আছে।
অ', এইটো তাতে বেলেগ মানুহ এটা ৰাখি থৈ দিছো তাতে।
মানে ব্ৰইলাৰ বিলাক যে মৰি আছে, মানে কিবা চাগে অকমান